অ, কি কৰি আছা?
অ', এনেই বহি আছো, তুমি কি কৰি আছা?
অ অকে, মই টিভি চাই আছিলো এই এতিয়া এদভাটাইচ দি- ছে, সেই টিভিত ইমান এডভাটাইজ দি থাকে ন।
অ', এডভাটাইজমেণ্টটো তোমাৰ প্ৰমিটিং কৰে ন',। টিভিয়ে মানে, তোমাৰ কিনে ন সেইকাৰণে মানে, তোমাৰ টিভিত এডভাটাইজ বোৰ দি থাকে।
অ অ হয়, সেইটোতো তোমাৰ বহুতে - কৰে আৰু সেনেকুৱা কনটেন্ট ক্ৰিয়েটৰে কৰে আৰু তোমাৰ হিৰইনে এক- এক্ট্ৰেছ এক্টৰছৰে আৰু সেইবোৰে কৰে আৰু।
ব্ৰেণ্ডে পইছা দিয়ে।
উম উম ব্ৰেণ্ডে পইছা দিয়ে, তোমাৰ কোম্পানী দিয়ে আৰু।
উম কোম্পানীয়ে যোনটো কোম্পানী ব্ৰেণ্ড সেইবোৰ। তুমি এডভাৰটাইজ চাই কি ভাল পোৱা নে?
অ কিছুমান এডভাৰটাইজ চাবচোন অলপ ভালো লাগে ইণ্টাৰেষ্টিং লাগে ন? কমেডিও থাকে কিছুমান এডভাৰটাইজ এটা যে মাজতে ওলাইছিলে যে - খুজলি খুজলি কৰে নিচিনাকে ভাল লাগে মোৰ। সেই যে খুজলি খুজলি কৰি থাকে যে সেইটো ভাল লাগে আৰু আগত - এটা সেই যে আছে ফেয়াৰ এণ্ড লাভলি সেইটো ভাল লাগিছিল।
ফেয়াৰ এণ্ড লাভলী হয় হয় তুমি ঠিকেই ক'লা।
উম হয়, আৰু তোমাক কেনেকুৱা ভাল লাগে?
এডভাটাইজটো ভালে লাগে, তেনেকুৱা নহয় কি বেয়া লগা, এডভাটাইজ বোৰ চাই কে ভাল লাগে আৰু তোমাৰ এনে মই এডভাটাইজ চাও, আৰু আগৰ আগৰে এডভা- টাইজবোৰ আৰু কমেডি কমেডি আছিলে।
অ', অ', অ', হয়।
এতিয়া এডভাৰ্টাইজটো মানে একো নাই মানে প্ৰডাক্টৰ বিষয়ে কৈ থাকে, আগৰ এড এডভাৰ্টাইজটো এনেকুৱা কৰিছিলে প্ৰডাক্ট নহয় এইটো মানে কিবা বেলেগে।
তোমাৰ কিবা কাহিনী যেন অ বনাইছিলে তাৰ পিছত এটা দেখাইছিলে লাষ্টত যে - হয়, উম আৰু তোমাৰ এটা যে - হয়, এটা তোমাৰ কলগেটৰ এডভাৰ্টাইজ চাইছিলো সেইটো মানে কি হয় ৰাতিপুৱা উঠে উঠাৰ তোমাৰ কলগেটত ব্ৰাছ লগাই ইমান লেজি কৰি থাকে হা তোমাৰ সেইটো লেজি - কৰাটো মানে বেলেগ কলগেট হয়, সেইটো কলগেটৰ একো কাম নাই, সেইকাৰণে তোমাৰ এটা ফ্ৰেছ কলগেট থাকে এইটো বেলেগটো এইটো লগাই কিনে পোৰা ফ্ৰেছ হৈ যায় এইটো অলপ দাঁত- টো নিচিনা লগাই দিয়ে সেইটোত বহুত ফ্ৰেছ হৈ যায়, সেইটো চাইছো।
উম উম উম। উম উম এনেকুৱা মানে কিছুমান এডভাৰ্টাইজ মানে অ কৰ পৰা ওলাই হে মানে ত আপোনাৰ কলগেটত নিমখ আ- ছে নে কি আছে বুলি চেক কৰে অ এনেকুৱা মানে হয় তুমি ইমান হাঁহি কমেডি লাগে আৰু তাতে মানে মানুহবোৰেও ইনষ্টাগ্ৰামত বেলেগ এটা বনায়।
ওম ওম।
সেই কৰোতে মানে লেট্ৰিনৰ পৰা দৰ্জা ভাঙিকে ওলাই আপোনাৰ কলগেট নমখ হে বুলি।
অ আৰু তোমাৰ এটা যে আছিল যে কাজল ইটনা গেহৰা যে সময় ক মাৰতে উম লগাত লগাতাৰ সময় কো মাৰদে লগাতাৰ কাম কো মাৰ সেনেকুৱা কৰি এটা আছিল হা সেইটো মানে তোমাৰ আজিকালি ইনষ্টাগ্ৰামত কমেডি কেনেকুৱা ওলাই যে, এইটো কলা যে কেৰাহিটো যে কলা যে লাগে ন সেইটো কলাটো লগাই লয়। তাৰপিছত চময় ক মাৰদে বুলি ভৰি দেখাই মানে কমেডি বনাই দিছে আৰু সেইবোৰ। তেনেকুৱা দেখাই ন তোমাৰ সেইবোৰ এডভাৰটাইজ বহুত কমেডি কৰি দিয়ে কিছুমান।
কমেডি কৰি দিয়া আৰু তাৰপিছত ভালো লাগে। অঁ ভালো লাগে মানে এডভা ৰটাইজমেণ্ট মানে অলপ তেহেঁতে কমেডি কৰি দিয়ে। এই এডভাৰটাইজমেণ্টটো আৰু বেছি ভাইৰেল হৈ যায়।
উম উম, চবে চাই যে এইটো ভাইৰেলো হৈ যায় ভাল হয় কিন্তু।
আৰু আজি আজিকালি এডভাৰ্টাইজবোৰৰ তোমাৰ চাবাচোন মানে প্ৰডাক্টৰ বিষয়ে ডাইৰেক্ট কৈ থাকে। আগত এড ভাৰটাইজমেণ্টত এনেকুৱা প্ৰডাক্টৰ বিষয়ে কোৱা নাছিলে। লাষ্টত যাইকে প্ৰডাক্টৰ বিষয়ে মানে কয়।
উম উম, লাষ্টত কৈছিলে উম। মানে তোমাৰ কাহানীটো দেখাই দিয়ে মানে দেখাৰ পিছত লাষ্টত দেখাই দিয়ে যে অ এনেকুৱা হয়।
এনেকুৱা মানে সেইটো ব্যৱহাৰ কৰিলে এনেকুৱা এনেকুৱা ক মানে এনেকুৱা মানে চালে মানে তোমাৰ টাইম ৱেষ্ট নালাগে ভালেই লাগে।
উম উম টাইম ৱেষ্ট নালাগে, অলপ ইটাৰেষ্ট আহে আৰু।
অ এতিয়াৰ মানে চালে মানে এইটো এডভাৰটাইজ কি চাওহে বুলি এনেকুৱা মনত পৰি যায়। আগত নালাগিছিল অঁহ আগতে লগাই নাছিলে এ এ
উম। উম তাকে আগতে লগা নাছিল, হ'লেও মানে তোমাৰ আজিকালিও আছে কিছুমান এডভাৰটাইজ সেনেকুৱা ভাল লাগে। তোমাৰ যে এটা থাম্বচআপৰ আছে যে। এই যে থাম্বচআপৰ কেনেকুৱা যায় যে পুৰা এ ঋতিক ৰোচনে। সেইটো কৰি চলাই কিনে। বাইক চলাই কিনে যাই যে, অঁ। পাহাৰৰ ওপৰত।
থাম্বচআপৰ থাম্বচআপ কোম্পানীটো এতিয়া বৰ্তমান দেখিবলৈ পোৱা নাযায়, মানে চেলটো কমি গ'ল। এতিয়া মাউণ্টেইন ভিউৰ মাউণ্টেইন ভিউটো মানে চোৱা
কিন্তুটো অ হয় এই তোমাৰ মাউণ্টেইন দিউ আছিল বেলেগ আছিলে। মাউনটেইন দিউটো হয় যে পাহাৰৰ ওপৰত গুচি যায় এইটো। ঠিকে কলা।
মাউণ্টেইন ডিউতো হয় বাৰু।
অ হয় সেইটো ভাল লাগিছে কিন্তু ন। সেইবোৰ চাই কিনে আৰু খা তোমাৰ এই ষ্ট্ৰিং স্ত্ৰিঙৰো এডভাৰটাইজ কৰিছিলো ন। যে মানে বহুত এনাৰ্জি দিয়ে ষ্ট্ৰিং খোৱাৰ পিছত কিন্তু সেইবিলাক উম
গৰেলাক মাৰিবলৈ যায় মানে উঠি গে হয় হয়। মানে বিল্ডিঙৰ ওপৰত, হয় হয়। এ এনেকুৱা এডভাৰ্টাইজমেণ্টটো কিছুমান বিয়েৰ ফেক্টৰী কাৰণে ইমান এনেকুৱা বনাই। কিন্তু এডভাৰটাইজটো মোক নৰ্মেল এডভাৰটাইজ বোৰে ভাল লাগে। এটা উহো উহো বুলি মানে এ আছিলে এডভাৰটাইজ। তোমাৰ মানে এটা বাবাজীৰ তাতে বাবাজীৰ তাতে নাম থ থবলৈ যায় তাৰ পিছত বাবাজীৰ খাচী হৈ থাকে ঊম ঊম বুলি কৰে এটা তাৰপিছত ভাবে কি ইয়াৰ নাম উহুম উহুম তাৰপিচত সৰুৰ পৰা ডাঙৰ লৈকে হৈ যায় তাৰ নামটো উহু উহু থাকে আকৌ তাৰ লৰ বিয়া বিয়া পাত পাতে বিয়া পাতিকে এটা লৰা হয় লৰা হয়কে তেতিয়া বাবাজীৰ তাতে যায় অ বাবাজি মানে আকৌ সেইটো খাচীটো ঠিক হোৱা নাছিলে তাৰপিছত সেইটো এইটো মানে যোনটো প্ৰডাক্ট হয় সেই সেটো দেখাই দি দিয়া তাৰ পিছত সেইটো দি গলাটো মানে ভাল হৈ যায় তাৰপিছত ল'ৰাটোৰ নাম থৈ দিয়ে
অ অ হয় এইটো কাহ কাহ হোৱাটো দেখাই আৰু ন সেইটো আৱাজ চৰ্দিৰো দেখাই যে চৰ্দি হৈ কিনে নাকটো ফুলি যায় যে এটা যে মানুহৰ চৰ্দি হৈ থাকে হৈ থাকে নাকটো পুৰা ডাঙৰ হৈ যায় যে
অ অ
যে তোমাৰ ফুলি কিনে ৰঙা হৈ যায় ফুলি যায় পুৰা ডাঙৰ হৈ যায় তাৰ পিছত তাৰ পিছত সেইটো দি বিষ‌ কিবা আছিল ন সেইটো লগাই যে তোমাৰ উম উম নাহত দিয়ে সেইটো ভুলকে থাকে সেইটো দিয়ে সেইটো চব মানে এডভাৰটাইজ মানে কমেডি কমেডি ভাল লাগে আৰু এটা যে ভৰ্দা ফোনৰ ওলাইছিল দেখা পাইছিল ন ভৰ্দা ফোনৰ যে কাৰ্টুন যে আছিল যে এনেকা চাইড দিয়ে যে এনেকা চাইড দি দি বহি যায় যে ভদা ফোনৰ যে কাৰ্টুনৰ নিচিনা নাছিল নেকি সেইটো চাইছিলা
তোমাৰ ভয়েচটো অহা নাই।
হেল্ল
শুনিছানে?
অ
অ এতিয়া শুনা পালো।
অ শুনা পালা নেকি তোমাৰ এই যে ভদা ফোনৰ যে আছিল যে এটা এডভাৰটাইজ
হয়।
সেই যে তোমাৰ ভদা ফোনৰ কাৰ্টুনৰ নিচিনা যে আছিল যে চাৰি পাঁচজন যে আছিল। তেনেকা বহি যায় যে মোবাইল চাই থাকি হাঁহি হাঁহি থাকে। কে কিবা কিবি এইটো আছিল ন ভাল লাগিছিলে
অ সেইবোৰ ভাল লাগিছে হয়
উম সেইবোৰ ভাল লাগে তোমাৰ এই এয়াটেল ভদাফোন সেইবোৰৰ মানে এডভাৰ্টাইজ এনেকুৱা আৰু তোমাৰ এটা যে আছিল ভদাফোন কুকুৰ যে কয় সেইটোওতো তোমাৰ আগতে এডভাৰ্টাইজত দেখাইছিলে সেইকাৰণে আৰু এইটো কৈ দিয়ে।
উম এতিয়া এইটো মানে এডভাৰটাইজ বোৰ ভাল লাগিছিলে আগৰ এডভাৰটাইজ বোৰ বহুত ভাল লাগিছিল এতিয়া মানে ইমান এডভাৰটাইজমেন্টটো কৰাটো কৰে কিন্তু
উম
ইমান চাওঁতে মানে ইমান ভাল নালাগে।
উম উম হয় আৰু তোমাৰ এই কিছুমান এক্টৰছে এক্টৰ এক্টছে কৰে যে সেইবোৰো ভাল লাগে কিন্তু
হয় হয়
আৰু কিছুমান এনেও কৰে উম সেইটোও ভাল লাগে। তোমাৰ আজিকালিতো তোমাৰ এইবোৰতো কৰে ৰিলচতো কৰে চাবাচোন ৰিলচতো তোমাৰ এডভাৰটাইজৰ নিচিনা তোমাৰ প্ৰডাক্টৰ এডভাৰটাইজ কৰে। ছবি লগাই দেখাই যে
আজিকালি যাৰ ফলৱাছ মানে বেছি ইয়াতে মানে কোম্পানীয়ে প্ৰভাইড কৰে। তোমাৰ হেইটো এভাৰটাইজেটৰ কাৰণে ইহঁতক দাইৰেক পানচাৰটো দিয়ে পনচাৰ দিয়াৰ পিছত সিহতে প এডভাৰ্টাইজমেণ্ট ভালকে কৰিব পাৰে।
অঁ, অঁ, হয়। সেইকাৰণে সিহঁতে মানে সেইটো কৰে আৰু সিহঁতে কৰিলে সেইটো লাভ হয় আৰু টো কোম্পানীৰো লাভ হয় আৰু যোনে তোমাৰ এই কন্টেন্ট ক্ৰিয়েটৰো লাভ হয় ন?
সেইতোত' হয়। কনটেণ্ট ক্ৰিয়েটৰ লাভ লাভ হয়, যোনে পঞ্চাৰ কৰে সিহঁতৰো লাভ হয়।
উম, স্পনচৰ কৰিলেও লাভ হয়, হয় ঠিক কলা ঠিক কলা ওম। সেইটো ত' হয়। আৰু তোমাৰ এই ইউটিউবত' আজিকালি দিয়ে আৰু আগ আগতে তোমাৰ টিভিত দি আছিল ইউটিউবতো আমি স্কীপো কৰিব পাৰিছিলোঁ আজিকালিতো স্কিপো কৰিব নোৱাৰি। তোমাৰ অলপ টাইমতো দেখায়ে তোমাৰে দেখায় অলপ এক মিনিটমান দেখাই আৰু অঁ চাবই লাগে এডভাৰটাইজ। উম, আগতে ত' যদি আমি পটক কে স্কিপ কৰি দিছিলো ন' আজিকালি দুবাৰ এডভাৰ্টাইজ দিয়ে তোমাৰ ইউটিউবতো এবাৰ দিলে আৰু বেলেগ টো স্কিপ কৰিব পাৰা, সেনেকুৱা দেখাই দুই মিনিট নহ'লে এক মিনিটৰতো চাবই লাগে এডভাৰটাইজ সেনেকুৱা থাকে আৰু উম বাঢ়াই দিছে আৰু
আগতে মানে ভাল আছিলে।
উম উম আগতে ভাল আছিলে, আগতে বহুত স্কিপো কৰিছিলো মানে সেনেকুৱা এডভাৰ্টাইজ দিয়া নাছিলে। আজিকালি তুমি কিবা এপ তুমি এনেও তুমি এ এই ই ই এইটো কৰি ইউ ইউটিউবত কিবা এনেই ভিডিঅ' চাবা ভিডিঅ' অন কৰাৰ লগে লগে তোমাৰ এডভাৰটাইজ দেখাই আগতে, এডভাৰটাইজ দেখুওৱাৰ পিছত সেইটো ক্লিক কৰা ন' তেতিয়া ক্লিক কৰাৰ পিছত এইটো চাবই লাগিব সেনেকুৱা হৈ যায়।
সেইটো ত' হয় বাৰু ভা উম আ আগতে ভাল আছিলে বাৰু এ এডভাৰটাইজ বোৰ মানে আহিলেও ইমান চাব নালাগিছিলে তেতিয়া এতিয়া নতুন আকৌ চি চটেম কৰিছে তোমাৰ টু নাইন্তি নাইনৰ ৰিচাৰ্ছ কৰিব লাগে বোলে।
অ ' অ'
ৰিচাৰ্জ কৰিলে তোমাৰ এডভা টাইছ বোৰ নাহে এ তোমাৰ গানটো মানে মোবাইলত বজাই থাকিব পাৰিবা তুমি কটিলেও বুজি থা
অঁ অঁ ম যমোবাইলতো তোমাৰ এই যে স্পটিফায়তো বাজি থাকে আজিকালি এডভাৰ্টাইজ দিয়ে সেবোৰটো চাবাচোন এই গান বোৰতো দিয়ে উম গানতো দিয়ে গানৰ এপতো দিয়ে আজিকালি
উম মানে নিচ্ছ ইহঁতি কৰিব লাগিব নৰ
উম, উম, হয়। উম, তোমাৰ সেনেকুৱা হৈ হৈ যায় আৰু বহুতো সেনেকুৱা হৈ যায় আৰু লাভ কৰিব খোজে আৰু সেইকাৰণে
হয়। হয়। দিয়া ঠিক আছে দিয়া। ইয়াৰ বিষয়ে পিছত কথা পাতিম ভালকে দিয়া ধন্যবাদ
ঠিক আছে দিয়া-